হেল্লো' অহ, ভালনে?
অ ভাল-ভাল-ভাল, আপোনাৰ-আপোনাৰ। অ', পিছে, আপোনাৰ ব্যৱসায় কেনেকৈ চলি আছে, চাহপাত ব্যৱসায়টো।
চাহপাতৰ ব্যৱসায়তটো বৰ্তমান আপোনাৰ মানে যোনজন আমাৰ মালিক আছে।
অ',
তেওঁ মানে লৰাটো আপোনাৰ পঢ়ি আছে বিদেশত পঢ়ি আছে দেই তেওঁলোক মানে ডাক্তৰী পঢ়ি আছে তেওঁলোক মানে লৰাটো। এতিয়া কি হৈছ পে তে-তেওঁ গোটেই কামখিনি মানে মোৰ ওপৰত দায়িত্ব দি। তেওঁ মানে ল'ৰাটো-ল'ৰাজনৰ ওচৰত গৈছে, যিহেতু এ অ' জানে-জানাই নহয় মা-মালিকতটো মানে আপোনাৰ, মালিকৰৰ ঘনীয়েকজনী মানে ঢুকালে, আপোনাৰ উ দুই-চাৰি মাহ হ'ল। এতিয়া মানে তেওঁ অকলশৰীয়া আৰু তেওঁৰ লৰাজন এতিয়া লৰাজন বাহিৰত আছে এতিয়া মানে কি হৈছে বাকী গোটেই মানে তেওঁ গোটেই চাহ বাগানখন মানে মোৰ ওপৰত দায়িত্ব দি গৈছে।এতিয়া তাকে মই এতিয়া চোৱা চিতা কৰি আছো তেওঁ মানে এ ছমাহৰ কাৰনে গৈছে। ছমাহৰ ৰ নাহে তাকে আজি কি কৰিলো আপোনাৰ আহ মানুহ লগাই পেলাই আপোনাৰ আজি পাত ছিগিলো আৰু কালিলে সেই পাতবোৰ আপোনাৰ মানে কি কৰিম আপোনাৰ আমাৰ যি আপোনাৰ দামঘৰ আছে তাত আপোনাৰ মানে ভৰাই পেলাই বা পিছৰ কাম খিনি মানে আৰম্ভ কৰিম আৰু।
পিছে আপোনাৰ ঘৰৰ সকলোৰে ভাল পাওঁ হয় জানো।
সকলোৰে ভালেই দিয়ক আমাৰ ঘৰৰ সকলোৰে ভাল বাকী মানে আমাৰ কি হৈছে বৰ্তমান এটা মানে উম' ভাল এটা মানে আমাৰ ঘৰৰ প্ৰতি মানে ভাল এটা মানে হেৰিও আহিছে দিয়কচোন।
হয়।
মানে
কৃষি কাৰ্য্য আপোনাৰ কেনেকুৱা চলি আছে বা কি-কি কৃষি কৰিছে খেতি কি?
এইটোন কৃষি তেনেকে মানে কি হৈছে আমাৰ এতিয়া মই এতিয়া ইয়াত এতিয়া এনেকে লাগি আছোঁ, চাহ বাগানত। এতিয়া তেনেকে মই ঘৰলৈ যাব পৰা নাই। এতিয়া ম ঘৰত এতিয়া কামবোৰ ঠিকে চলি আছে। তেওঁলোকে কি কৰিছে আপোনাৰ চাহ বাগান এয়া সেই এতিয়াতোন আপোনাৰ ৰোৱা-ৰোৱা হেৰি কৰি কৰা সময় আহিয়ে গ'ল হয়। তাকে মানে খেতি-বাতি মাটিয়ে আমাৰ চাৰি অ' চাৰি বিঘা মাটি বাকী আছিলে। যোৱাকালি মানে সেই চাৰিবিঘা মাত হাল বোৱা হ'ল। এতিয়া কি কৰিছে? তাত মানে আপোনাৰ ৰোৱনী আহিছে আজি আহিছে বুলি খবৰ দিছে, কিন্তু মানে তোমাৰ কি হ'ল, আজি মানে আমাৰ সেইফালে বোলে আজি বোলে বতাহ ধুমুহা মানে বৰষুণ পুৰা মানে আহিছে দেই। সেইবাবে কি হৈছে কাম কামটো আজি কৰিব পৰা নাই কামটো আজি কৰিব পৰা নাই এতিয়া তাকে মানে, তাকে মানে এতিয়া আজি-আজি চাগে কৰিব চাগে কামটো চাগে।বুজিছে,
হয় বুজিছো
অ তাকে এতিয়া চাওচোন কি হয়?
হয়-হয়-হয়, আপোনাৰ সেই মুৰ্গীৰ ফাৰ্মটো ভালদৰে চলি আছে নে?
এ ভালকে চলি আছে মানে ভালকে বুলি ক'ব নোৱাৰি কাৰণ আপোনাৰ কি হৈছে এ মুৰ্গী ফাৰ্মখনন আপোনাৰ কোনোবাই চাগে কিবা কৰিলেই নে কিহে নাজানো সেই আমাৰ বিশটা মানে মুৰ্গী বিশ বিছটা মুৰ্গী আপোনাৰ বেমাৰত আপোনাৰ মানে মৃত্যু বৰণ হৈছে বুজিছানে
হয় এইটো মানে এটা বেমাৰ আহিছে বুইছে অনাচ খেলো মানে এতিয়াৰ পৰা এতিয়া ব্ৰইলাৰ যিটো দাম সেইটো কমি গৈছে এতিয়া মানে এই মহামাৰীটোৱে একদম পূৰা বহুত দূৰ পৰা আহিছে বুইছে
হয় সেই এতিয়া হয় হয়
এই ব্ৰইলাৰটো মানে একদম মানে ভিতৰৰ পৰা বুইছে একদম মানে কম মানে একদম স শক্তিটো নাইকিয়া কৰি পেলাই একো খাবলৈ চাবলৈ মৰা পিছত দেছ তাৰছত এসপ্তাহৰ পিছত মৰি যায় ।এইটো মোৰো আমাৰ এইফালে মৰিছে
হয়, হয়, তাকেই এতিয়া মানে তাৰ ওপৰত এতিয়া মানে মই এতিয়া পশু চিকিৎসকক মাতি পেলাই গোটেইখিনি দেখালো তেওঁলোকে কৈছে, এইটো আচলতে এ বেমাৰ এইটো মানে আপোনাৰ এ চৰাই চিৰিকতি বোৰৰ হয়েই যেতিয়া আপুনি মানে চৰাই চিৰিকতি বোৰ মানে যেত- তিয়া আপোনাৰ কি হয় যেতিয়া মানে বেছিকে মানে প্ৰকৃতিৰ নিয়ম এতিয়া বেছিকে যদি আপুনি যদি খাদ্য দিয়ে বা খাদ্যত যদি অলপ মানে যদি ভেজালযুক্ত যদি আহ দব্য পোৱা যায়, তেনেহলে এই মানে বেমাৰবিধ হয়। এই বেমাৰবিধৰ কাৰণে এতিয়া ডেথ তেওঁলোকে কি কৰিছে মোক এনেকুৱা মানে এবিধ মানে পনিয় নি নিচিনা আপোনাৰ দ্ৰব্য এটা দিছে সেই দ্ৰব্যটো আপোনাৰ তেওঁলোকে কৈছে পানীৰ সতি মিলাই পেলাই বা আপোনাৰ চাউলৰ লগত মিলাই পেলাই সেই চাউলটি অ দিনে দুবাৰ এ চহই খিনিক আপোনাৰ খুৱাব দিছে এতিয়া তেনেকে খুৱাই আছো বাৰু এতিয়া দা এতিয়াতোন ভালেমান খিনি মই বাৰু সুফল পাইছো, কাৰণ এ সেইটো খোৱাৰ পৰা অকমান চৰাই খিনি অলপ ভাল হৈছে বাৰু। কাম মোৰ এখন আপোনাৰ মানে লৈ লোৱা গোটেইখিনি আপোনাৰ ঘৰচীয়া চৰাই ন', মই ইয়াত মানে কোনো মানে ভেজালযুক্ত চৰাই নাৰাখো। তা ইয়াত আপোনাৰ চৰাই আপোনাৰ প্ৰায় আপোনাৰ দামো মই ইমান ব বেছি নহয় আপোনাৰ, যি ইয়াত আপোনাৰ আজিকালিতো আপোনাৰ, এ যি আপোনাৰ ঘৰুৱা, মুৰ্গী আছে, সেই মুৰ্গী আপোনাৰ যদি, দিয়ে কিনিবলৈ যায়, প্ৰায় আপোনাৰ চাৰে চাৰিশ পাঁচশ টকা, কেজি কৰে আমাৰ মানে আ বলেগ ক'ত, ক'ত, কে মই মানে আপোনাৰ ইয়াত হয় হয় মই আপোনাৰ তিনিশ তিনিশ মানত দি আছো মানে কেজি তিনিশকে দি আছো তাকে মানে এতিয়া সকলো মানুহে কৈ আছে কৈছে কি তুমি ইমান কমত দিয়া এতিয়া তোমাৰ মুৰ্গী হেৰা আমি খাই ভাল পাও। এতিয়া তোমাৰ মুৰ্গী এনেকুৱা বেমাৰ হৈছে, এতিয়া আমাৰো খাব ভয় লাগিছে মই কৈছো কি এইটো একো টেনচন একো চিন্তা কৰিবলগীয়া
হয় হয় এইটোতো ব্যৱসায়ত বহুত বেয়াকৈ এটা হেৰি পৰিছে দিয়ক চাপ পৰিছে।
পৰিছে সেইয়াইটো এতিয়া তেওঁলোকৰ মই তেওঁলোকক মানে এটা শক্ত দিছো যে, এইটো একো আপোনাকে চিন্তা কৰিবলগীয়া একো মানে বিষয় নহয়, আৰু মই পশু চিকিৎসকক মই গোট গোটেইখিনি কথা মই আহ পশু চিকিৎসকৰ আগত মই গোটেইখিনি কথা এ কোৱা হৈছে, গতিকে তেওঁ, এই এই ক্ষেত্ৰত তেওঁ মানে গোটেইখিনি মানে নিৰীক্ষণ কৰি বিভিন্ন মোৰ ওপৰত ম আমাৰ চৰাইকেইটাৰ ওপৰত মানে এ এবিধ। সু সু পশু আহ উন্নত মানদণ্ডৰ তেওঁ মানে, যে ঔষধ তেওঁক গ্ৰহণ কৰিছে মানে, দিছ- আমাক যোগান ধৰিছে তেওঁ। তেওঁকো মই বহুত বহুত ধন্যবাদ, মানে তেওঁ তেওঁ নোহোৱা হেতেন মোৰ বাকী কেইজন চৰাইও নহলে, ম মানে মোৰ যি মানে, মোৰ ফাৰ্মখন আছে মানে সেইখন মানে মোৰ বোলে বন্ধ কৰিবলগীয়া হলহেতেন। তেওঁ মোক বহুত খিনি বাৰু সকাহ দিলে সেইবাবে মই তেখেত ওচৰত। তোমাৰ সদায়, চিৰ কৃতজ্ঞ হৈ থাকিব লাগিব আৰু।
অ, হয় দিওক।
হয়। বাকী আপোনাৰ ব্যৱসায়টো কেনেকুৱা চলি আছে? আপোনাৰ আমৰ বাগানখন যে, বেয়া কি হল? আম পকিছে নে নাই?
এ আমৰ কথা নকবা। আমতটো পকী আছে। সেইটো বস্তুতটো আমি বিক্ৰী কৰি আছো ।কিন্তু এ সেইটো ব্যৱসায় সময় দিব পৰা নাই বুজিছে। মানে ই মোৰ যে এইফালে মাতি আছিলে। চামগৰি ফালে, সেই মাত টো মানে মোৰ ককা দেউতা আছিলে।
হয়, হয়।
মোৰ মানে বৰবাৰ আছিলে, দেই।
হয়, হয়।
বৰবাদে এতিয়া, ক'ভিড নাইনটিন যে, আহিছিলে যেতিয়া
হয়, হয়, হয়।
তেতিয়া মোক ককাই যে, মানে বৰৰতা, মানে তেতিয়া ঢু মু ঢুকাইছিলে।
হয়।
সেই ঢুকোৱাৰ বাবে মাটি খিনি মানে, অলপ কাগজ-পত্ৰ অলপ ৰখি গৈছিলে, বুজিছে।
হয়, হয়।
সেই মাটি চতিয়ে আপোনাক এতিয়া কাগজ চয় বিলাক কাম কৰি আছো। এসপ্তাহ মানত, ইয়াতে লাগি আছো। বুজিছে।
হয়।
এই ক'ভিড নাইনটিনতটো মানে আহি পেলাই বহুত বেয়াকৈ, আমাক মানে সকলো কে, একদম প্ৰতিকাৰ কৰিলে, দিয়ক।
হয়, হয়। আপুনি আচলতে কাগজ-পত হয়।
নাইনটিনে আম কিন্তু বহুত, মানুহকে লৈ গৈ মৃত্যু মুখলৈ, টান নিলে, দেই। আমাৰ নিজৰ, আমাৰ আপোন, আমাৰ চিনাকি।
হয়, হয়, হয়।
সেইটোতো প্ৰথমতে হেৰি কভিডটোতো এইটো কৰোণাত যিটো আছিলে হয়,
হয়।
সেইটো কৰোণাটো, আপোনাৰ চীনৰ পৰাই আহিছিলে নহয় জানো? বৈ সিহঁতেতো প্ৰথমতে- সিহঁতে লোকো, আমাৰ যি- ভাৰত আহিছিলে, নহয় জানো। এইটো ভেড়াৰ হেয়াৰ্ছটো দিব বিচাৰিছিলে।
হয়, হয়।
প্ৰথমত সি, এ লোকলৈ হুল ফুতিলে, নিজে পৰে মৰি।
হয়, হয়।
পিছে
হয়।
তাৰ পিছততে এনেকে, কওঁতে আৰ সিহঁতৰ লেবত। এইটু ব্লাষ্ট হৈ গ'ল। ভাইজ তোক, তাৰপিছত টা সিহঁতৰ যিটো, পশুৰ পৰা এইটো বিয়পিলে, নহয় জানো।
হয়, হয়।
চাইনাটো তেতিয়া বহুতো মানুহ মৰিলে মৃত্যুমুখত পৰিছে দিয়ক।
হয়, হয়।
সেইটো মানে আপ আপোনাৰ শেষ সময়ত, এটা বহুত ডাঙৰ এটা এটা এটা ইতিহাসৰ-
হয়, হয়, তাকেইেতোন, তাকেইেতোন, তাক, তাক, তাকে, কৰোণাৰ হয়, কৰোণাৰ আপোনাৰ। হয়, কৰুোণা যিটো আপোনাৰ প্ৰকোপ তাৰ আমাৰ আচল-আচ আচল ভুক্তভোগী, ভুক্তভোগীয়ে, মইতো নিজে মানে, মই নিজে সাক্ষাৎ আছো, ন। মোৰ আপোনাৰ কৰক-ক কৰোণাতোন হৈছিলে। মোৰ কৰোণনা, আপোনাৰ মানে আপোনাৰ হৈছিলে যেতিয়া, মানে মোৰ ইমান গা বিষ, চৰ্দি, কাহ, ডিঙিত মূৰটো মানে বিশাই থাকে, হয়, হয়, মোৰ হৈছিলে, হয়, হয়, ৰব, মই কৈ আছো। টো মানে ডিঙি-ছিঙি বিষাই থাকে। তাৰপিছত আপোনৰ গলু মানে উচ ওচৰৰ এখন মানে চৰকাৰী চিকিৎসালয়ত গ'লো। গৈ পেলাই মানে, মই মানে আমাৰ আহ হয়, গৈছিলো। গৈ পেলাই, কি হ'ল তাত- গৈ পেলাই, মানে চিকিৎসালয়ত গৈ পেনে যেতিয়া মই যেতিয়া, মোৰ যেতিয়া, নিজৰ যেতিয়া শৰীৰটো যেতিয়া দেখালো তেতিয়া তেওঁলোকে মানে মোক মানে কৈছ যে আপোনাৰ ৰ- ক, কৰোণা হৈছে। আপুনি অলপ চাইডত থাকক। তেতিয়া কি কৰিছে, মোক মানে একেবাৰে মানুহৰ অৰ-মানুহসকলৰ স্পৰ্শত আহিব দিয়া নাই মোক একে অ অকলে ৰাখিছে আৰু মানে বহুত মানুহৰ ওলাই আছে তেওঁলোককো মানে বেলেগকে ৰাখিছে ৰখাৰ পিছত আপোনাৰ কি কৰিছে এখন সৰু মানে আপোনাৰ এইবিলাক চৰকাৰী বাহন বিলাক যে।
হয়।
সি অনা নিয়া কৰে সেই বাহনত কি কৰিছে আমাক উঠাই লৈ আমাক মানে ওচৰৰে এখন আপোনাৰ কুৱাইনটাইন চেন্টাৰত আমাক মানে সকলোকে লৈ গৈছে। লৈ গৈ পেলে তাত আপোনাৰ থাকিবলৈ ধুনীয়াকে এখন এ বিচনা যুগ তৰ এটা ৰুম দিছে আপোনাৰ। থাকিবলে তাত আপোনাৰ খাবলৈ কাৰণে তোন আপোনাক, তাৰ সময়মতে আ আপোনাৰ চাহ বিস্কুট আপোনাৰ ভাতৰ টোন সময়মতে ধুনীয়াকে আমাৰ মানে ভাল এপ পৰিৱেশত আমাক মানে ৰাখিছে ৰাখি লৈ আপোনাৰ তাত ভাত চাত দি পেলাই আপোনাৰ ধুনীয়া এটা পৰিৱেশত ৰাখি পেলে তেতিয়া আমাক হে আ ঔষধ। পাতি দি। তাৰপিছত মই তাত আপোনাৰ এসপ্তাহ মান আছ সেইটো দে কুৱাইন টাইম টো। এসপ্তাহ মান থকাৰ পিছত--। তাত মোক কি কৰিছে ৰাখি। ৰাখিছে। ৰাখি পেলাই তেওঁলোকে কি হৈছে? মোৰ যেতিয়া ভাল হৈছে তেতিয়া তেওঁলোকে, আকৌ এবাৰ তাত আ মানে এবাৰ--। বাৰ পৰীক্ষা কৰে পৰীক্ষাৰ পিছত তেওঁলোকে মানে সেই হেৰিটো।